বি খ কঠা
কি ক'লা
আজি হলি ভোগালীৰ বিষয়ে কথা পাতি দিয়া
অ কোৱা কোৱা গোৱা
ইউজ মানে কেনেকুৱা ধৰণৰ ফোন ইউজ কৰি পাইছা?
মই তোমাৰ এনেই মই ৰিয়েলমি ইউজ কৰোঁ তুমি কি ফোন ইউজ কৰা
ৰিয়েলমিয়ে ইউজ কৰোঁ আৰু আগতে তুমি কি ফোন ইউজ কৰিছিলা ফ লাষ্ট তুমি কি ফোন ইউজ কৰিছিলা বাৰু?
মই আগতে তোমাৰ টেক্ন বুলি এখন চাইনিজ কোম্পানী আছিলে সেইখন ইউজ কৰিছিলো তাত ছিকে আগত মই চেমচং গেলক্সি বুলি এখন আছিলে সেইখন ইউজ কৰিছিলোঁ তাৰপিছত যেতিয়া বৰ্তমানটো মই ৰিয়েলমি ইউজ কৰি আছোঁ ভৱিষ্যত পিত যদি হয় আইফোন ইউজ কৰিবলৈ মন আছে
হয় হয় মোৰ মই বৰ্তমান ৰিয়েলমি ইউজ কৰিছো।
হয় নেকি হয় নেকি আহ ভৱিষ্যত হয় যদি অ অৱশ্যয়
হয় হয় আৰু তুমি অ' মানে ইনে ক'ব পাৰিবানে অ' কোনটো ফোন বেছি মানে আমাৰ কাৰণে বেছি ভাল কোনটো ফোন বেছি চলাই কেনে বেছি ভাল লাগে আৰু
অ ক'ব গ'লে আহ ফোনটো চ চলাব কাৰণে চব ফোনে ভাল আৰু সেইটো আৰু ইহঁতে কিমান আ ষ্টৰেজ আছে ষ্টৰেজ আৰু তোমাৰ ৰেম আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আৰু তুমি যেনেকুৱা ফোন বিচাৰা পাৰা যেনেকুৱা গা বেছি ছোৱালী মানুহৰ কাৰণে কেমেৰা কোৱালিটি বেছি অলপ ভাল লাগে, কেমেৰা কোৱালিটি অলপ বেছিকে ভাল লাগে সেইকাৰণে কেমেৰা কোৱালিটিৰ কাৰণে বিষয়ে বেছিকে হ'ব তোমাৰ আইফোন, আইফোন ভাল হ'ব। আৰু আইফোন তাৰ পিছত তোমাৰ হ'ব এনে তাৰ চেমচঙৰো তোমাৰ কেমেৰা ভাল থাকে, তোমাৰ যিখন আল্ট্ৰাবোৰ আহে সেইবোৰৰ অলপ প্ৰাইচটো বেছি, সিহঁতে সেইবোৰ ফোনো অলপ বেছিকৈ ভাল ভাল হ'ব। আৰু তুমি কি ভাবা তুমি ভৱিষ্যতটো চি ছেমছাং ল'বা নে আইফোনেই ল'বা? কি হয় ভাবা আইফোনৰো তোমাৰ কোৱালিটিটো বহুত ভাল থাকে বহুত
হয় হয়, মই আইফোনে যিটো ফটো তুলি পাইছো ন ত সেইটো কাৰণে মানে মই ভাবিছো যে আইফোনে লওঁ মানেই আই ফোনৰ টো কোৱালিটিটো ভালে হয়। কিন্তু মানে আইফোনে দি ফটো তুলিবৰ কাৰণে মানে বহুত বেকগ্ৰাউণ্ড বোৰো বহু ভাল আহিছে মানে ৰিয়েল ফেচবোৰ আ- হে আৰু আইফোনে দি তুলিলে সেইটো কাৰণে মোৰ মানে আইফোন টো বহুত ভাল লাগে। আৰু তুমি মানে জানানে মানে বহুতে মানে আজিকালি ফোনেব'ৰ্ড ইউজ ইউজ কৰে হয় নে নহয় তে মানে এনকা ইমান ফোন ইউজ কৰিব ভাল নে বেয়া? কোৱা কব পাৰিবানে?
অঁ বেছিকে চোৱা, বেছিকৈ ফোনটো আজিকালি মানুহৰ অ' কামেই কৰে মোবাইল দি কৰে আৰু তোমাৰ বেছিকেলি বহুত ডাঙৰ ডাঙৰ কোম্পানীত তোমাৰ মোবাইল দি অনলাইন দি কাম কৰিব লাগে আৰু তোমাৰ কি কাম হৈ আছে সেই বোৰৰ ফটোবোৰ তুলি দিব লাগে আৰু যেতিয়াই তেতিয়াই মানুহৰ কিবা হয় তেতিয়া বিপদত বাছি যায় কোনোবাই এনেই আ তোমাৰ কিবা কৰিলে সেইটো আমি ভিডিঅ' কৰিব পাৰোঁ ৰেকৰ্ড কৰ্ড কৰিব পাৰোঁ বহুত- মোবাইলৰ অ' তলাবোৰ জানিলে তোমাৰ ভাল ভালোঁ আৰু বেছিকে আমাৰ আমি যিহেতু ডাঙৰ হৈছোঁ যিহেতু বুজা হ'লো বুজা শুনা হ'লো আমাৰ কাৰণে ভাল যিহেতু সৰু সৰু উ পোৱালীবোৰক মোবাইল দিলে ভৱিষ্যতে হয় তেওঁৰ চকুটকু বেয়া হ'ব পাৰে। সেইকাৰণে সৰু ছলিক আহ চকু হয় মোবাইলটো ইমান চাবলৈ দিব নালাগে। ডাঙৰ মানুহে বুজা হৈ গৈছে। সিহঁতেতো চলাব পাৰে, তোমাৰ তোমাৰ মাতেদি কি ভাবা?
হয়, মোৰ মতেদি হে মানে যেনেকুৱা কি আজিকালি সৰু ছোৱালী বোৰ তোল মানে সৰু ছালীবোৰ ফন চন বোৰ চাই ন ভিডিঅ' চাই মানে মোবাইলত বেছি ব্ৰাইটনেচটো বঢ়াই কেনেদি চাই সিহঁত কাৰণে বহুত বেয়া হয় কিন্তু মানে অ বহুত ধৰণৰে বেয়া প্ৰব্লেম আহি যায় আৰু
কচোন কল আছে হয় আৰু তুমি মানে এনে বিচাৰ নে মানে আজিকালি টো ফোনটো ডাঙৰ ফনটো ইউজ ঘৰ মানে বা ডাঙৰ মনুহ সিতে যেনে ইউজ কৰে সিহঁতৰ কাৰণে বৰ ভাল হয় কিন্তু সৰু সৰু ছোৱালী আজিকালি ইউজ কৰাতোতো বেয়া কিন্তু মানে ফোন আমাৰ কাৰণে হলো হয় যেনেকুৱা কিতা আমি কিছুমান মানে মানে অ চচিয়েল মিডিয়াত কাম কৰি আছে। আমাৰ বহুত ধৰণৰ এপচ পাওঁ সেইটোত মানে কাম কৰ সময়ত মানে বহুত মানে ইনকামো কৰি আছে বহুতে যেনেকাকে ফেচবুক হ ইনাগ্ৰাম হ ইউটিউব হওঁক ডাঙৰ চলি বিলাক মানে কামো কৰি আছে ভাচ সেইটো কাৰণে সৰু চুলিকত বেয়া হয় মানে সিহঁতে ইমান ইউজ কৰিব নালাগে, তে সেইটো কাৰণে মানে ফোন আমাৰ কাৰণে ভালো হয়। মানে বেয়াও হয়'
অ'এইটো হয, আমি ফোনৰ পৰা বহুত বস্তুবোৰ শিকিব পাৰোঁ। অনলাইন অনলাইনৰ মাইধমাএ দি আমিয় চচিয়েল মিডিয়াৰ দ্বাৰা আমি বহুত বস্তু টোবোৰ মোবাইলে দি চাব পাৰোঁ আমি যিহেতু পুৰণা ফটোবোৰ ছবিবোৰ আমি চাব পাৰিম। যিটো মেম'ৰ হিচাপে ৰাখি যে আমাৰ ভৱিষ্যত আমি সেই এইবোৰ ছবি আৰু এইবোৰ ফটোবোৰ চাবলৈ পাৰিম। সেইবোৰ চেভ হৈ থাকিব এনেই মোবাইল নাথাকা আগো মোবাইল না থাকিলে আমি ভৱিষ্যত তেনেকুৱা ফটোবোৰ চাব নোৱাৰিলো হয়ে
নোৱাৰিলো আৰু মানে যেনেকুৱাকে মানে বহুত দূৰৰ মানুহ ফ্ৰেণ্ড বোৰ আমাৰ মানে বহুত ম জৰিয়তে নাই এতিয়া বৰ্তমান আমি ফোনেদিয়ে জড়িত হবাৰো আৰু ভিডিঅ' কোৱালিটি চাব পাৰো যোন মানুহক আমি চাব পৰা নাই। সিহঁতে বহুত দূৰত আছে আমি ভিডিঅ' কলৰ জৰিয়তে আমি চাও মানে সিহঁতক ভিডিঅ' কল মানে সিহঁতে কেনেকুৱা আছে কেনেকুৱা নাই। সেনেকুৱা ভালো হয় আৰু যেনেকে চলিহঁতে মানে পোৱালিতে আজিকালি বহুত শিক্ষাৰ মানে ব্যৱস্থা হৈছে মানে ফোনত দিয়ে তে মানে বহুতে মানে শিক্ষাটো মানে ফোনেদিয়ে পায়। বহুতৰ মানে এড ল'বা কিবা পইচা প্ৰব্লেম হলে মানে বহুতে মানে অনলাইন ক্লাছ কৰে। আৰু অনলাইন দিয়ে মানে পঢ়া শিক্ষাবোৰ লয় আৰু, আৰু অ' পোৱালি বিলাক সেইটো দিয়ে পঢ়ি আছে। বহুত বছি বোৰ, বোৰ নাজানিলে সিহঁত মানে ফোনেদিহে মানে এইটো হয়। আজিকালি ফোনৰ বহুত মূল্যবান হৈছে। বহুত ইণ্টাৰনেট ফোনেদি আমি ইন্টাৰনেট কানেকচনো ল'ব পাৰো। হয় ঠিকে কলা তুমি প্ৰয়োজনে বহুত প্ৰয়োজন আছে মানে
অ আমাৰ যিহেতু আজিকালি সৰু ক'ৰবাত গ'লো আমি ফটো চটো তুলিলোঁ এনেই ছ'চিয়েল মিডিয়াত আপলোড কৰিলোঁ আৰু পুৰণা পুৰণা বন্ধু বান্ধৱীৰ লগত ফটো চাব পাৰোঁ। আমি ঘৰলৈ দেখাব পাৰো আমি ইয়াতে গৈছো লো এনেকুৱা যা- গা
হয় ঠিকে কলা তুমি মানে ফটোবোৰো দেখুৱা দেখুৱাব পাৰি আৰু আমি বেলেগ ফটো চাব পাৰি
অ তুমি ক'লা এনে তুমি ফ ফোনটো এনে চলাই কি কেনেকুৱা লাগে তুমি ফোনত এনে বেছি ইউজ কৰা ক'ব পাৰিবা নেকি?
হয় মই ফোনটো মানে বে বেছিকে ইউজ নকৰো বেছি মানে এটা এপছ আছে মানে ফেচবুক ক'ত মান আমি বেছি জড়িত থাকো আৰু ফেচবুকটো চলাই মানে ভাল লাগে আৰু মানে ফেচবুক ফটো আপলোড কৰি কেনে আৰু মানে বহুতে মানে আ আৰনিংও লৈ আছে মানে সিহ- তৰ আৰণিংও হৈ আছে তে সিহঁতে তাৰ মানে ফোনে দিয়ে চব মানে হয় আৰু ত ফোনৰ মানে সেইতো কাৰণে ভাল কোৱালিটিও ফোন হ'ব লাগিব। যেনেকুৱা ফটোবোৰ ভাল আহক মানে। কিছুমানৰ ফ মানে কেমেৰাবোৰ মানে ভাল নাথাকিলে মানে ফটো ফটোবোৰ মানে অলপ ধুনা ধুনা টাইপ পাই সেইটো কাৰণে মানে কেমেৰাবোৰ কেমেৰা আৰু মানে তাৰ কিমান এ বেটৰী চাৰ্জ, এইগিলবুৰ চাই কেনে ফোন বোৰ ল'ব লাগে। নহ'লে মানে বহুত- ত মানে এনে মই অ, মই লৈছিলোঁ মানে। যোনদিনা- মই ফোন যেতিয়া ল'লোঁ মানে ৰিয়েলমি- সেইটো সেইটো সম মানে মই- কেমেৰা দি মানে ফটো তোলা নাছিলোঁ। সেইটো মানে চেল্ফিয়ে তুলিছিলোঁ তুলা কাৰোনে ফনটে- তুলাতে মানে কেমেৰাটো মোৰ বেয়া আহিল। সেইটো কাৰণে মই মানে- চেইঞ্জ কৰিলোঁ। কৰা পাছত- মানে এইোৱে মানে ফোন ল'ব গ'লে মানুহ মানুহ। মানে ফটো আগ মানে বেক কেমেৰা, ফ্ৰন্ট কেমেৰা ফটোবোৰ তুলি কেনে- লাগে।
অলৰেডি চব, অহ, হয় হয়। তুমি ঠিকে কলা। অহ তুমি ঠিকে কলা। ফোনৰ মানে এভৰিথিং বস্তুটো আমি আমি কিবা বস্তু ল'ব গ'লে আমিতো আগত চেক কৰোঁ। তুমি তুমি সেইদিনা চেক কৰা নাই বাৰু এইটো তোমাৰ ভুল হ'ল। এনে আমি
ছোৱালী মানুহ ন', মানে বেছিভাগতো বেক কেমেৰা দি মানে ফটো নুতুলে ন'। মানে চেল্ফিয়ে তুলা যায়, সেইটো কাৰণ মই চেল- তুলিলোঁ। মানে বেছি দিন হোৱা নাই আ চ - চাৰি পাঁচ দিন মান হ'ল। যেতিয়া মান মোৰ মানে এটা নোট্‌ছটো কালেক্ট কৰিব কাৰণে মানে ফটো তুলিলোঁ আৰু বেক কেমৰাদি, তেতিয়াহে মোক গম পালোঁ মানে মোৰ কেমৰাটো বেয়া। তে সেইটো কাৰণে মই একো নকল, মানে - মানে ৰিটাৰ্ন কৰিব পাৰি। ৰিটাৰ্ন পলিচী আছিলে মানে। মানে ৰিটাৰ্ন পলিচী আছিল। তাৰপিছত মই ৰিটাৰ্ন কৰিলোঁ আৰু।
অহ তোমাৰ এই অ, কেইবছৰৰ ৱৰেণ্টি দিছিলে তোমাক?
হয় মানে মুৰতো এনেতো ছয়মাহৰ থাকে, ছয়মাহ ৱান ইয়াৰ, কিন্তু মোৰ ছয়মাহৰ থাকে কিন্তু মোৰ ডেটটো মোৰ হোৱাই নাছিল। এনেটো চেভেন ডেছৰ ভিতৰত মানে ৰি- টাৰ্ণ পলিচী থাকে ন। মানে - মানে যেনেকুৱা অডাৰ কৰিলে আৰু ফ্লিপকাৰ্ট য়া মিছ' পৰাই অডাৰ কৰিলে।
ৰিলা নে, তোমাক এই তুৱে ঠিক কৰি দিলে।
হয়। মুক টহ ৰিপ্লেছ কৰিয়ে দিলা, মানে মই চাৰ্ভিছ চেণ্টাৰ গ'লো ন, তাৰ পৰাই মানে ৰিপ্লেচ কৰিনে কেনে কেমৰা
মানে তোমাক কেমৰাটো, কেমৰা ৰিপ্লেচ কৰি
হয়। হয় হয়। মবাইল এক্সেঞ্জ কৰি দিয়া নাই, যিহতু মই ইউছ কৰিছিলোঁ ন', সেইটো কাৰনে মানে মবাইলটো এক্সেঞ্জ
উম। সেইটো - সেইটোতো তোমাৰ ভুল হ'ল হে - হে - তুমি আগতে চাব লাগে
হয় হয়। সেইটো কাৰণে মানে আগতে চাব লাগিছে সিটো মানে মইটো আ আশা কৰো যে মানে চবেই যেতিয়া ফোন লয় আৰু ন', তে' মানে আগ পিচ মানে চব চাই ল'ব লাগে মানে তাৰ কেনেকুৱা কি ফোন আছে চাৰ্জিং পাৱাৰ কেনেকুৱা আছে মানে গোট টেইখিনি চাব লবলৈ চাই কেনে ল'ব লাগে আৰু।
অ তুমি ইচ- ত চাইকেল ল'ব লাগে সেইটোতো কথা ঠিকেই ক'লা তুমি এনে তোমাৰ তুমি ক কোৱা মতে এনেই মোবাইলো নৰ্মেল মোবাইলৰ বেটেৰী হেল পাঁচ হাজাৰ থাকে ন তোমাৰ মতে বেটেৰী হেল্থটো কিমান থা থাকিব লাগে পাঁচ পচ হাজাৰ ছয় হাজাৰ কিমান লোগী থাকিব লাগে?
টো বহুত মানে পাঁচ হাজাৰ ছয় হাজাৰান থাকিব লাগে যিহেতু এ আমি যোন মানুহ নকৰি কৰে সিহঁতৰ কাৰণে তো প্ৰব্লেম হয় নাই চাৰ্জ লগোৱা মানে এনিটাইমটো চাৰ্জত- নাথাকে আমি ত ঘৰত বহি থাকো বুলি কিনে আমি চাৰ্জ কৰি থেকে পাৰো হয় নে নহয়?
হয় হয় তুমি ঠিক কলা অঁ মোৰ মোৰো এটা ফোন আছে যে তাৰ বেটেৰী হ'ল ফাইভ থাউজেণ্ড আছে। অ নহয় ফ'ৰ থাউজেড ফাইভ হাড্ৰেড আছে। তাৰ কাৰণে মোৰ মোবাইলটো দিনত ৰাতিপুৱা মৰ্ণিং একবাৰ চাৰ্জ কৰিলে দিনত দুটা তিনিটা মানত ছুইচ অফ হৈ যায় মানে চলাই থাকিব লাগে মোবাইলটোত সেইকাৰণে অলপ তে মোবাইল চুইচব হৈ যায়। আআন তুমি কি পাবা মোবাইলত নেট অন কৰি থ হ'লে বেছি নেট অ বেটৰী খাই নে এনেও খাই থাকে?
হয়নে, বে বেছি অ', মানে অ' ডাটা অন কই থলে মানে বেছি নেটতো খাই, ডাটাৰ হচপটতো অন কৰিলে মানে বেছি নেটটো খাই, কিয় কি মোৰ লগতে এনেকুৱা হৈছ মানে যোনকুৱা মই ৰাতি মোৰ বহুত চাৰ্জ থাকে মানে আৰু দিন হ'লে মানে চাৰ্জটো গু মানে গুচি যায়। মানে মই হচ পতটো মোৰ মাক দিওঁ ন, সেইটো কাৰণে মাৰ চাৰ্জ, সেইটো কাৰণে বেছি ৰাতি মানে ডাটা অ'ফ কৰি কিনে এইটো হ'ব লাগে, ডাটা অ'ফ আৰু মানে, ব্ৰাইটনেচো অলপ কমাই ল'ব লাগে। ব্ৰাইটনেচ আৰু ডাটা কৰি কেনে মানে চাৰ্জং অলপ থাকে আৰু
হয়। দিয়া ঠিক আছে, আমাৰ কথা পাত তুলা হৈ গ'ল মানে সিহত, অ' দি ঠিক অ' দিয়া।